হেল্ল' এ এনেই আছিল ৰ'বা তুমি
এ মইো এনে আছিলো ঘৰতে অলপ বহি
অ বাকী তোমাৰ ফটো কিছুমান পালোহে আজি কৰ'বাত ফুৰিবলৈ গৈছিলা নেকি
এ এই মই মানে মন্দিৰলৈ গৈছিলোঁ ৰবা এই শিৱ শিৱসাগৰত থকা শিৱদৌল মন্দিৰ তালৈ গৈছিলো ৰবা সেয়ে শিৱসাগৰত যি আছে শিৱদৌল তালৈ গৈছিলোঁ
অঁ হয় নেকি
অঁ
বাকী কেনেকুৱা লাগিল পিছে যাই
এই যাই কিনে একদম মানে ভালেই লাগিল ৰবা একদম মানে নক'বা আৰু একদম ব মানে সুন্দৰ লাগিছে যাই কিনে আৰু তোমাৰ মই এ যোৱাৰ আগত বা নহয় নহয় মানে যোৱাৰ আগতে তোমাৰ ধৰি লোৱা এই মই শিৱসাগৰৰ সেই শিৱদলটোত যাম বুলি ভাবি দিছিলো ন মই তাৰে ইতিহাসৰ ওপৰতো এখন কিতাপ পঢ়িছিলো ত বহুতখিনি কথাই মনত আছে আৰু তাৰে ওপৰত
হয় নেকি কি কিতাপ পঢ়িছা ইমান কি কি পঢ়িছা কোৱাচোন অলপমান
ধৰি লোৱা শিৱদৌলটো কি হয় ইমান প্ৰসিদ্ধ তোমাৰ শিৱদৰটো আহ কেনেকে তোমাৰ হেৰি হৈছিল কেনেকে তোমাৰ স্থাপিত হৈছিল সেনেকুৱা আৰু সেনেকুৱা এনেকুৱা
আৰু বাকী শিৱসাগৰ গৈইচাতে শিৱদৌলৰ বাহিৰত ত কিবা কিবি দেখিছাই চাগে ন
অ দেখিছো বাৰু অ বহু তোমাৰ ৰংঘৰ হওক কাৰেংঘৰ হক তাৰ পিছত তোমাৰ সেইবিলাক আৰু এই বহুত যিবিলাক শিৱসাগৰ কাৰ শিৱসাগৰ প্ৰখ্যাত ত আৰু তাৰ কাৰণে সেইবিলাক দেখিছো আৰু
অ মানে বিশেষকে মন্দিৰ বিলাকে চাব চাইছে আৰু ন তাৰে
অ মন্দিৰ বিলোক এ সাইছো এতিয়া তুমি সুধিছিলা নহয় শিৱসাগৰৰ ইতিহাসৰ বিষয়ে জানিব বিচাৰি নেকি অলপ তুমি ইতিহাসৰ বিষয়ে
অ সেইকাৰণেতো সুধিছো কোৱাচোন অলপমান
তোমাৰ শিৱদৌলটো মানে তোমাৰ অসমৰ এটা অন্যতম ঐতিহ্য আৰু প্ৰসিদ্ধ শিৱ মন্দিৰ হয়নে নহয় কোৱাচোন
হয় হয় কিয় নহব
মানে ই তোমাৰ অ কি যে জান নাই ই তোমাৰ ধৰি লোৱা শিৱসাগৰৰ যিটো নগৰৰ পাৰত মানে অৱস্থিত হৈছে আৰু মানে আৰু এইটো আহোম যুগৰে স্থাপত্য আৰু কলা স্থাপত্য যিটো কলা ন সেইটো নিৰ্দেশন আহোম যুগৰে আৰু তোমাৰ এইটো মন্দিৰ কেৱল এটা তোমাৰ এটা ধৰ্মীয় দিশ নহয় দেই মে ধৰ্মীয় দিশৰ পৰা চালে নহ'ব আৰু তাৰমানাৰ অসমৰ এটা ইতিহাস বা সংস্কৃতি ৰূপত মানে এ স্থাপত্য কাৰ ৰূপও চাব লাগিব আৰু ক'বলৈ গ'লে আৰু তোমাৰ এইটো মানে মোৰ মনত নাই আৰু কিন্তু পঢ়িছিলে যে এইটো কিবা শ সোতৰশ চাৰি সোতৰশ কিবা ছয়ত্ৰিছ চনত না পয়ত্ৰিছ চনত আৰু আহোম যিটো স্বৰ্গদেউৰ ৰজাই আছে যিটো শিৱসিংহৰ শিৱসিংহৰ সেইটো স্বৰ্গদেউৰ ৰজাই মানে ৰাণী আৰু এই যি ৰাণী আছিল অম্বিকা অম্বিকা সেয়েহেই মন্দিৰটো নিৰ্মাণ কৰিছিল আৰু সেইকাৰণে
হয় নেকি বাকী তোমাৰ আৰু কিবা মন্দিৰৰ বিষয়ে জানা নেকি তুমি বেলেগ অকল শিৱদৌলৰ বিষয়ে নে কিবা বেলেগ বেলেগ মন্দিৰৰ বিষয়ে
আৰু মই গৈছিলো তোমাৰ এই মহাভৈৰৱ মন্দিৰত গৈছিলো তেজপুৰত যি আছে মহাভৈৰৱ মন্দিৰ
মহভৈৰৱ মন্দিৰৰ নামটো ময় শুনিছো ৰবা কি দেখিছা তাতে
এই মানে এই একদম মানে এটা মানে পবিত্ৰ আৰু মানে পৰিৱেশ আৰু এটা আৰু পবিত্ৰ পৰিৱেশ হওক মানে বহুত বহুত কিবা কিবি দেখিছো কবলৈ গলে তোমাৰ শেষে নহব এনেকুৱা আৰু মানে এই মন্দিৰতটো মানে এটা অসমৰ যিটো এটা প্ৰাচীন আৰু এটা মানে পবিত্ৰ শিৱ মন্দিৰ তোমাৰ ই ধৰি লোৱা তোমাৰ যিটো তেজপুৰৰ যিটো চহৰৰ যিটো মাজমজিা অৱস্থিত হৈছে আৰু আৰু তোমাৰ এই মানে আৰু আগৰ অনুসৰি মানে এই যিটোি মন্দিৰ আছে ন এই মন্দিৰতটো মানে এই যিটো এইটোৰ বিষয়ে মই বাৰু অলপ চলপ পঢ়িছো মই যি ম তো মাক কওঁ বাৰু মানে ধৰি লোৱা এই মন্দিৰটোৰ যিটো মূল শিৱলিংগ আছে ন সেই শিৱলিংগলৈতো বোলে অসুৰ ৰজা যি আছে সেই অসুৰ ৰজাৰ বানে বোলে বান যি আছে বান সেই বানে বোলে প্ৰতিষ্ঠা কৰিছিল আৰু সেই বনাাগৰি যিটো ভগৱানৰ শিৱৰ এজন পৰম ভক্ত আছিল আৰু এই যিটো বনাহৰ আছিল ন সেইজন এজন ভগৱানৰ মানে পৰম ভক্ত আছিল আৰু আৰু তেওঁৰ সেই যি ৰাজধানী আছিল তেজপুৰ আৰু সেই তেজপুৰ অঞ্চলতে আছিল বুলি কোৱা হয় আৰু সেইকাৰণে এই তেজপুৰতে এই ঐতিহ্যত মন্দিৰটো অ মানে স্থাপিত কৰা হৈছিল আৰু আৰু পিছে এই যিটো বৰ্তমান মন্দিৰটো আছে ন আৰু বিভিন্ন মানে সময়ত মানে সংস্কাৰ মানে কৰা হৈছে আৰু ক'বলৈ গ'লে ধৰি ললেক ইয়াত তোমাৰ যিবিলাক স্থাপত্য যিটো সৰল যদিও তোমাৰ এনেকুৱা এটা গভীৰ আৰু আকৰ্ষ সখিনে মানে ক'বলৈ গ'লে বহুত আৰু ধৰি লোৱাক তোমাৰ মন্দিৰৰ চহৰতটোেক প্ৰৱেশ কৰিলে তুমি ধৰি লোৱা তোমাৰ এটা শান্ত আৰু তোমাৰ আধ্যাত্মিক মানে আধ্যাত্মিক পৰিৱেশ আৰু অনুভৱ হয় আৰু এনেকুৱা আৰু ক'বলৈ গ'লে আৰু তোমাৰ যেতিয়া ইয়াৰ যেতিয়া মহা শিৱৰাত্ৰি হয় আৰু সেই মহা শিৱৰাত্ৰি উপলক্ষে ইয়াত তোমাৰ মন্দিৰত মানে বিশাল আয়োজন কৰা হয় মানে মানে বহুত মানে বিশাল মেলা এটা অনুষ্ঠিত কৰা হয় আৰু ইয়াৰ অসমৰ মানে বহুত বাহিৰৰ মানে মানে বহুত বাহিৰৰ পৰা মানুহবিলাক আহে বা অসমৰয় বিভিন্ন বিভিন্ন মানে যিবিলাক তোমাৰ ডিষ্ট্ৰিক্ আছে এই ডিষ্ট্ৰিক্ৰ পৰা আহে আৰু ত জিলাৰ পৰা আহে এই এইি মহা শিৱ ৰাতি্ৰ লৈ সেনেকুৱা আৰু আৰু মানে এই উৎসৱটো মানে বহুত ধুমধামেৰে পালন কৰা হয় আৰু আৰু এটা মানে পৰ্যটকৰ এটা বিশেষ আকৰ্ষণ আৰু ক'বলৈ গ'লে মানে বহুত কিবা আৰু বহুত আছে ক'বলৈ গলে কিন্তু আৰু ক কতে কওঁতে শেষ নহব আৰু কিমান কম আৰু এনেকুৱা
আপে ভালে খিনি কথা জানা মানে তুমি ন সেই সেইতো বিষয়ে
অ মই মানে এনেকুৱা মানে মই যোনটো মন্দিৰত যাম ন সেই মন্দিৰৰ আগত মই আগে পঢ়ি লওঁ ইতিহাস বা তোমাৰ কিয় ইমান প্ৰখ্যাত কিয় মই আগতে পঢ়ি আহ পঢ়ি যা গুচি যা আৰু তেতিয়া ভাল লাগে আৰু তেতি জানি তেতিয় যাই কিনি বেছি ভাল লে কিবা এটা মনটোৰে উৎসাহেৰে ভৰি থাকে যে এনেকুৱা কি এনেকুৱা হল কাৰণে থাগে এনেকুৱা হল ত সেইকাৰণে এুৱ তুমিও মানে পঢ়ি কিনে যাবাচোন ক'বাত মন্দিৰলৈ তেতিয়া তুমিও মন্দিৰটোৰ বিষয়ে আৰু অলপ গভীৰভাৱে জানিব পাৰিবা
হয় দিয়া ভাল কথা এইটোত কিন্তু ঠিক কথা কৈছা দিয়া মানে নপঢ়াকে যাই কিনে মানে সেই ঠাইডোখৰত তুমি প্ৰকৃত অনুভৱটো বিচাৰি নাপাবা কিন্তু যদি অলপ পঢ়ি বা অলপ জানি যোৱা যায় স্থাপত্য়বোৰ বা মন্দিৰটোো স্থাপন আঁৰত কিনো এনেকুৱা ধৰণৰ কাহিনী আছে তেতিয়াহে ভাল লাগে যায় ন
অ হয় হয় বাকী তুমি এনে কোনোবা মন্দিৰত গৈছা নেকি কেনেকুৱা মন্দিৰত গৈছা বা কি মন্দিৰত গৈছা যাই পাইছা নেকি কিবা মন্দিৰত
মই যোৱাৰ ভিতৰত তোমাৰ কামাখ্যা মন্দিৰত গৈছো তোমাৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত গৈছো আৰু নৱগ্ৰহ মন্দিৰ যে আছে নৱগ্ৰহ মন্দিৰ সেইটোত গৈছোঁ আৰু এই উমানন্দ মন্দিৰ সেই গীতা মন্দিৰত গৈছোঁ আৰু
বা তুমি মানে বহুতেই মন্দিৰ গৈছা
গৈছো আৰু অলপ
অ পিছে তুমি কোনটো মন্দিৰ বেছি ভাল পালা বা কোৱাচোন কোনটো মন্দিৰ বিষয়ে অলপ বেছি ভাল পালা ইতিহাস
মই যোৱাৰ ভিতৰত তোমাৰ মই যোৱাৰ ভিতৰত তোমাৰ চবতচে বেছি ভাল পাইছো তোমাৰ হেৰিো কি কয় এইটো কামাখ্যা মন্দিৰ কাৰণ তুমি সেইটোতো জানাই উ মা পাৰ্বতীৰ শক্তিপীঠ সেইটো শক্তিপীঠ হিচাপে প্ৰচলিত মানে যেতিয়া আৰু মা পাৰ্বতীয়ে নিজৰ ধৰা দা শৰীৰটো দাহ কৰি দিছিল তেতিয়া সেই জ্বলা শৰীৰটোলৈ যেতিয়া ধৰা শিৱই গোটেই পৃথিৱী ভ্ৰমণ কৰিছিল নিজৰ কান্ধত তুলি তেতিয়া বিষ্ণুৱে যৰ সুদৰ্শন চক্ৰ ব্যৱহাৰ কৰে কৰি যায় মানে যিটো মা পাৰ্বতীৰ যিটো শৰীৰ সেইটো শৰীৰ বিভিন্ন অংগত ভগাই দিছিল তো ত তেতিয়া সেই তাৰে এটা অংগ এই যত এতিয়া কামাখ্যা মন্দিৰটো আছিল অৰ্থাৎ নীলাচল পাহাৰত পৰিছিল আৰু তাৰ ফলতে তোমাৰ কামাখ্যা মন্দিৰটো স্থাপন কৰা হৈছে বুলি কয় আৰু আৰু কামাখ্যা মন্দিৰটো মানে এনেকুৱা এটা ঠাই আৰু তাতে ধৰা বহুত শান্তিৰ পৰিচয় বুলি কব পাৰা আৰু তুমি একদম কামাখ্যা মন্দিৰৰ ওচৰে পাঁজৰে আৰু দুটা তিনিটা মন্দিৰ আছে কিন্তু কামাখ্যা শিক্ষা মন্দিৰৰ যোনটো মেইন মন্দিৰ আৰু সেই মন্দিৰটোত যোৱাৰ পিছত তোমাৰ মানে মনত এনেকুৱা ধৰণৰ এটা শান্তি আহে বা এনেকুৱা ধৰণৰ এটা অনুভৱ হয় নহয় মানে তুমাৰ তাতে বাৰ বাৰ যাব ইচ্ছা যায় আৰু ধৰা এতিয়াতো জুন জুলাই মাহত তাত এতি অম্বুবাচী মেলা হ'ব এতিয়া হাজাৰ হাজাৰ লাখ লাখ মানুহে তোমাৰ ধৰা ভ্ৰমণ কৰি কৰি দূৰৰ পৰা সেই মা পাৰ্বতীৰ সেই মন্দিৰটো অৰ্থাৎ কামাখ্যা মন্দিৰ আহি কিনে তাৰ আশীৰ্বাদ ল'ব সেৱা কৰিব ধৰা এইখিনি সময়ততো বিশেষকে অম্বুবাচী মেলাৰ সময়ত আৰম্ভৰ সময়তো তুমি জানাই যে যোনটো মন্দিৰৰ মন্দিৰৰ যোনটো যোনখন মেইন প্ৰৱেশ দাৰ সেইখনতো বন্ধই থাকে বাৰু হ'লেও মানুহ আহে আৰু ৰাতিপুৱাই পুৱাই শাৰী পাতি লাইন লাগি লাগি মানে পূজা কৰে আৰু
হয়ৈ দিয়া তুমিতো বহুতেই জানিলা দু মানে তুমিও পঢ়ি গৈছিলা নেকি নে তুমি আহ যোৱাৰ পিছত আহি কিনে পঢ়িছিলা মে বহু কথাই জানাচোন আহ কামাখ্যা মন্দিৰৰ ওপৰত
অ জানো আৰু মই অলপ চলপ মানে সেইটো ধৰা আমি মইতো বহুত সৰুৰে পৰা শুনিছো ন কামাখ্যা নিিৰৰ কথা মানুহৰ মুখে মুখে হওক বা ঘৰৰ মানুহৰ মুখতে হওক ত' সেই বিষয়ে এটা অভিজ্ঞতা হৈ যায় আৰু নিজে নিজে তুমি যদি শুনি থাকা কোনো এটা বস্তু বিষয়ে তেতিয়া তোমাৰো ইচ্ছা যায় যে আৰুচোন জানিব যে প্ৰকৃততে ধৰা সেই মন্দিৰটোৰ আৰ কাহিনী কি বা কেনেকুৱা ধৰণৰ কি সেইবিলাক জানিব ইচ্ছা যায় আৰু
অ দিয়া তুমি আৰু তো বহুত মন্দিৰ গলা তুমি উমমানন্দ গলা মাধৱ হয়গীৱ মন্দিৰ গৈছিল চিলা বলে নৱগ্ৰহ মন্দিৰ গৈছিলা তো তাৰে বিষয়ে কেতিয়াবা পিছত সুধিম বাৰু এতিয়াতো বাৰু মোৰ অলপ মানে কিছু কাম আছে ত' বাকী তোমাৰ লগত কথা পাতি ভালেই লাগিল তুমি যে এই মন্দিৰৰ কথা ক'লা এই মন্দিৰৰ যিটো আমাৰ যিটো অসমৰ যিটো সংস্কৃতি এই সংস্কৃতিটো মানে যিটো বৰ্তাই ৰাখি আছে ন ইয়াটো গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু মন্দিৰ মন্দিৰৰ তুমি কি ভাবা
হয় দিয়া নিশ্চয় মানে এনেকে আমি বৰ্তমান যেনেকে চলি আছো ইয়াতকেও ভাল কৰিব লাগিব আৰু সংস্কৃতিটো উন্নয়নৰ ক্ষেত্ৰত সকলো ফালৰ পৰা আৰু নিজৰ যিবিলাক অতীত আৰু পৰম্পৰা সেইবিলাক পাহৰি অৰ্থাৎ মানে নিজৰ শিপাক পাহৰি যাব নালাগিব আৰু বাকী আজিলৈ ৰাখিছো দিয়া নহ'লে
অ দিয়া হ'ব দিয়া
অ দিয়া